হেল্ল'
হেল্ল'
হেল্ল' বহি আছো। ত তুমি কি কৰি আছা?
উ বহিয়েই আছো।
কিবা খাইছা?
খোৱা নাই। তুমি খাইছা?
হয় মই চাহ খাইছো। ক'ত আছা? ঘৰতে?
অ ঘৰতে আছো।
কে
কাম চাম কৰনেকি?
হয় কৰো। তুমি কৰা নে? অ মাজে মাজে ঘৰত কৰো ফিটীইমত
কি বিজনেছ কৰ? বা বেলেগ
বিনেজ মানে এনে কেক চেক বনাও ঘৰত অৰ্ডাৰ চৰ্ডাৰ পালে কেক চেক বনাও পিছত ত সদায় নকৰো যেতিয়া অৰ্ডাৰ পাও তেতিয়া কেক বনাও এইবোৰে। আৰু কেতিয়াবা এ কূতা চুতা দি ফুল চুল বনাই যে আৰু এইবোৰ। বুকে তোকে বনাও।
লাভ হয় কেনেকুৱাও লাভ হয়?
লাভ হয় যেতিয়া অৰ্ডাৰ পোৱা যায় তেতিয়া লাভ হয়। সদায় ধৰা পোৱা নাযায়। লাভ হয়, বহুত লাভ হয় যদি তুমি বস্তু টুকেইটা এতিয়া আনি লোৱা তেতিয়া বহুত লাভ হয়। মোৰ ইমান খৰচ নহয়
কিমান টকা নিচিনা খৰচ হয় কিমান টকা বিক্ৰী কৰা এটা ফুলৰ
অ', এনেতো ধৰা উম সেইটো ফু ফুলৰ ডাঙৰ-সৰু ডাঙৰ ক থা কিছু কিছু কিছুমানত আছে ধৰা সৰুকে যদি বনাই যদি এশ টকা খৰচ হয় তাত ধৰা তিনিশ টকা পোৱা যায় বা আঢ়ৈশ টকা এশ ডেৰশ এনেকে লাভ হৈ যায় দুশ এনেকে লাভ হয় তাত এচেড বনোৱাত টো ইমান খৰচ নাই ধৰা কালাৰ-চালাৰ আনি এবাৰ থৈ দিলে পিছত তোমাৰ সেইটো কালাৰ দি বহুত দিন গুচি যায় ত' এবাৰ কালাৰ আনিলে হ'ল আৰু বাকী অলপ-চলপ খৰচ হয় কিন্তু অলপ টাইম লাগে আৰু
লাগে মে মেচিন কিনি আছে নেকি কেক বনোৱা
হয় কিনিছিলো।
বয়লিং ন'
হয় এইবোৰ ঘৰতে সৰু-সুৰা কামবোৰো বেলেগটো ইমান বিজনেচ বাহিৰত গৈ কৰিব নোৱাৰো ত' ঘৰত মাজে মাজে
কাপোৰ-চাপোৰৰ বিজনেচ কৰিবা নেকি? বেলেগ কাপোৰ বাহিৰৰ পৰা আনি ইয়াত হোলচেল জড়িত বিক্ৰী কৰা
এতিয়া এইটো কৰি আছো যদি সময় থাকে তেতিয়া ভাবি আছো কৰিম তুমি কৰি আছা নেকি?
মই বেলেগ কৰি আছো কব্জি ভ ধান বেলেগ আৰু সৰিয়হ
এনে বাহিৰৰ পৰা ধৰা উম
মই হেৰি বিক্ৰী কৰো এইবিলাক কিনি পিছত এইবিলাক হেৰি কৰি ষ্ট'ক কৰি পিছত গাড়ীৰে লৈ গৈ পিছত বিক্ৰী কৰো।
উম মানে কেনেকা বিক্ৰী হয়?
তোমাৰ আনখিনি এক মোনত আহ ছয়শ টকা মান যায় চাৰে ছয়শ পিছত সাতশ বিশ টকা ত্ৰিশ টকা বিক্ৰী কৰে এনেকুৱাই এই মোনত তোমাৰ এশ টকা আহে এক মোনত গাড়ী ভাড়াও
অ', ঠিকে আছে কিবা এটা কামত লাগি থাকিব লাগে নহ'লে পই পইচা ক'ৰ পৰা আহিব পইচা ইনকাম কৰিব হ'লেতো কষ্ট কৰিম
পইচা ইনকাম কৰিবলৈ হ'লে অলপ কষ্ট কৰিব লাগিব।
হয়। পিছত এনেই লাভ-চাভটো ঠিকেই হয়
লাভ-চাপ ঠিকেই হয় তোমাৰ মাল লৈ কথা তোমাৰ উম কম দামত কিবা যদি কিনো তেতিয়াহ'লে বেছি লাভ হয় যদি বেছি দামত কিনো কম লাভ হয় আৰু বেলেগ চব্জি, বিলাহী, আলু এইবিলাকৰো বিজনেছ কৰো তামোলৰ
কেচা মাল কিমান যায়, এনেই লাভ-
দুশ টকা তোমালোকে কি বোলে বিলাহী কিনিম আলু কিনিম বিভিন্ন ধৰণৰ কেঁচা চব্জি আছে যে সেইবিলাক কিনো তোমাৰ বিলাহীটোৰ দামেই কৈছো তোমাৰ বিশ টকা কেজি কিনো পিছত ত্ৰিশৰ পৰা পয়ত্ৰিশ টকা বিক্ৰী কৰো। খুচুৰা দোকানীক
উম ঠিকেই আছে, লাভ আছে মানে?
অ' দাম আছে, চব্জি বহুত দাম।
অ'
কে আৰু কেইদিনমান, এতিয়া কেইদিনমান ধৰি বহি আছো, একো নকৰো। এতিয়া ভাবি আছো ষ্টাৰ্ট কৰিম আকৌ
কি এইটো এইটোৱয়ে চব্জিটোয়ে?
এতিয়া মই ভাবি আছো, হেৰি ধানৰ ধানৰ চিজন যিহেতু
অ' ধানৰ চিজন ধানৰ বিজনেচটো ষ্টাৰ্ট কৰিব পাৰা।
উম
সেইটোতো লাভ আছে বোলে শুনিছো মই।
লাভ আছে।
উম, মানে ধানৰটো অলপ কষ্ট কৰিব লাগে।
অ' কষ্ট কৰিব লাগে। নিজৰো কৰো মোৰ ওচৰৰ পৰা ছয় বিঘ মান, সেইকেটাও বিক্ৰী কৰোঁ।
আৰু যিমান কষ্ট কৰিবা সিমান বেছি পইছা।
বেছি প্ৰফিট পাওঁ কিবা বিজনেছ কৰিব লাগে সদায়। বিজনেছত লাগি থাকি দিব লাগে।
হয়।
তেতিয়াহ'লে। হ'ব।
অ' হ'ব দে পিছত কথা পাতা উ ঠিক আছে।